হেলল অ কোৱা
কি খবৰ তোমাৰ
অ মোৰ ভালেই তুমি কোৱা তোমাৰ কি সবো চলি আছে
মোৰো বহুত ভাল চলি আছে ব্ৰেকফাষ্ট হ'ল নে?
অ' অ' ব্ৰেকফাষ্ট হৈ গৈছে কেতিয়াবাতে মোৰ। ব্ৰেকফাষ্টত মানে ৰুতি বনাইছে, ৰুতি বনাইছিল ব্ৰেকফষ্টত। তোমাৰ?
ৰুটি আৰু আম খালো। বহুত ভাল পাওঁ ৰুটি আৰু আম খাই।
অ' বৰ্তমান আমৰ চিজন ন সেই অ' নে শষ হব এতিয়া আমৰ চিজনতো।
অ' অ'। এনে অ' অনলাইন শ্বপিং কৰ ন তুমি শ্বপিং কৰি ভাল পোৱা নেকি?
শ্বপিংটো ভালে পাও, ভালে লাগে শ্বপিংটো কৰি, বিকজ নতুন নতুন কাপোৰ চাপোৰ কোনেনো ভাল নাপাব।
অ' আৰু মানে, মইতো বহুত ভাল পাওঁ, নকবা ইমান ভাল লাগে, এনে তুমি শ্বপিং কৰিব কি শ্বপিং বেছি কৰা মানে? অফলাই শ্বপিং বেছি কৰে কৰা নে অনলাইন শ্বপিং বেছি কৰা?
মই অফলাইন অনলাইন দুটাই কৰো মানে, অফলাইনত মই কাপোৰ কানি যাই নিজে চাব পাৰো। সেইটো এটা ভাল, অনলাইনতো এনেকে চাই থাকিব নোৱাৰো ন। চুই কে কাপোৰটো, নহলে কাপোৰ তৰ মেটেৰিয়েল টো কেনেকুৱা। কিমান লাম্বা, কিমান কি ফিটিং হৈছে যে নাই। সেইখিনি গম পোৱা নাযায় ন অনলাইনত, বাট অফলাইনত পাৰি। তুমি পিছে অ', তুমি পিছে কি ভাল পোৱা? লাইন নে অনলাইন?
মইটো ক'ব গ'লে দুটাই বহুত ভাল পাওঁ। কিন্তু কেতিয়াবা কি হয় ন' যে এনেকুৱা অ'ফেনত গ'লে অলপ বেছি প্ৰাইজ থাকে ন' কিন্তু এই চেম বস্তুটোৱে আমি অনলাইনত পাওঁ ত' আৰু আজিকালি কি হৈছে জানা মাৰ্কেটত কি কৰে অনলাইনৰ বস্তু কেইটা অৰ্ডাৰ কৰি কৰি
অ', অ', সেইটোতো হয় কমতে পাইছোঁ অ'।
তুমি ইয়াতে মানে কি ক'ত যোৱা মানে বেছি চ'
বেছিটো আমাৰ ঘৰৰ ওচৰত টো বেলতলাখন আছ ন' বেলতলা বজাৰখন তাতে যাওঁ কাৰণ বাক কি ফেঞ্চি গণেশগুৰি দূৰ হয় সেইকাৰণে এনে নৰ্মাৰী উম। হম।
কোৱা।
অ' নৰ্মেলি মানে কি হয় আমাৰ ওচৰৰ কাৰণে ভাল হয় আৰু বহুতখিনি দোকান আছে ন তাতে সেইকাৰণে
অ' অ' ফেঞ্চি বজাৰ যোৱা নাই তুমি শ্বপিং কৰিব।
অ' ফেঞ্চি বজাৰ যাও কেতিয়াবা কাৰণ বহুত দূৰ হৈ যায় ন এনেকে সদায় সদায়তো যোৱা সম্ভৱ নহয় অহা যোৱাত, অহা যোৱাত অহা যোৱাত দেৰ ঘন্টা লাগি যায় আমাৰ
অ' কিন্তু এইটো কথা জানানে তুমি ফেসি বজাৰত ইমান কালেকশন থাকে আৰু তুমি যেতিয়া ফেষ্টিভেল টাইমত যোৱা তাতে মানে তুমি যি পাবা ন আৰু কোনো বজাৰতে নোপোৱা মানে তাতে ইমান কালেকশ্যন ইমান। অপশচন ইমান ভাল ভাল বস্তু। পায়। বহুত ভাল লাগে বহুত যাতে যাই আৰু মানে তুমি এনেকুৱা হয় ন কি কেতিয়াবা আমি কি কৰো বেলেগ জেগাত যদি যাওঁ শ্বপিং কৰিব এটা বস্তু। পাওঁ দুটাই বস্তু পাওঁ কিন্তু। ফেঞ্চী বজাৰত কি কৰ কিহৰ। কি হয় জানানে যদি। যোৱা ন তুমি চববোৰ যি যি লাগে তাতে পায় যায়। বাৰ মানে
অ 'সেইটো হয় কাৰণ ফেচ সেই বজাৰ টু মেইন মাৰকেট ন তাতে ফাষ্ট বস্তু খিনি আহে তাত। তাৰ পিছতো তাৰ পৰা মানে ৰিটেইলাৰ বিলাকে বস্তু আনি কিনি কিনি লয়। আৰু ফেঞ্চি বজাৰখন বহুত ডাঙৰ ন' বহুত গলি আছে মছজিদ গলি আছে কিবা গলি আছে। তো মানে। তাতে বহুত সেনেকে জাগা আছে যত আমি বস্তু খিনি পাম এটাৰ খাৰু।
অ -অ এইটো গ্লাছ বেংগলছ ইমান চিল হৈছে তাতে তো মানে বহুত কালেকশ্যন আছে ন গ্লাছ বেংগলত
অ' বহুত আছে লগতে মানে তাতে কমতে পোৱা যায় এতিয়া নৰ্মেলি আমি বেলেগ দোকানৰ পৰা ল'লে তিনিশ চাৰিশ সেনেকে ল'ব তাতে ডেৰশতে পাই যাম কমতে তাতে দিয়ে আৰু। মেইন মাৰ্কেট হৈছে সেইকাৰণে।
এইটোৱে এনে আৰু অনলাইন শ্বপিং কৰা নে নাই মানে অফলাইনটো কৰিতো তুমি ভালেই পোৱা কিন্তু অনলাইন কৰা নে নাই।
অ অনলাইন কৰো অনলাইন মানে কি যেনেকে বেডশ্বীট হল মানে কিছুমান টপ যেনেকে নৰ্মেলি আমি বিচাৰি থাকো ন দোকান চোকানে মোবাইলত চালে ভাল লাগে দোকানী চুকানে বিচাৰি থাকিব লগা হয় সেইবিলাক আৰু আমি অনলাইনত চাই লওঁক ফিটিং খিনি চাই লওঁ তাতে ধুনীয়াকে পাই যাও তুমি পিছে কোনটু বেছি কি ভাল পোৱা
মইতো বেছি অ বেছি বৃহত্তম মেইন কি হয় ন কালেকশ্যন অলপ ভাল ভাল থাকে আৰু কি হয় এ মানে কি যেনেকুৱা লাগে ন এনেকুৱা তুমি চাৰ্চ কৰা মানে কি তুমি যদি তোমাক কিবা ব ভাল কাপোৰ লাগে তে তুমি য তাক এনেকুৱে চাৰ্চ কৰা ন তোমাৰ লগত যদি কিবা বেলেগ ফটো আছে তুমি ফটো তোক যদি চাৰ্চ কৰি দিয় এনেকুৱা কাপো টো আহি যাব পাৰে ন ত এইবিলাক বহুত ইজি লাগে মোক আৰু কেতিয়াবা যদি এনেকুৱা হয় আমাক বহুত এমাৰজেঞ্চি আৰু কাপোৰতটো লাগে ব আমি টাইমোত নাপাওঁ আৰু নহলে আমাৰ টাইম নাথাকে কলেজ থাকে টিউচন থাকে ন ঘৰত অলপ ৰেষ্ট লাগে মানে টাইম নাপালে কি কেতিয়াবা অনলাইন অৰ্ডাৰ কৰি দিওঁ এইটোৱেই আৰু মানে কি বজাৰ টাইম আৰু তাতে মানে ইমান অপ্চন আছে ন অ না কাৰণে মোক অলপ ভাল লাগি যায়
অ কিন্তু তাতে আকৌ এনেকুৱা হয় ন কি এটা বস্তু চাব গৈছো পাঁচটা ছয়টা বস্তু একেলগে দি দিলো কাৰণ চকুত লাগি যায় ন বস্তু খিনি তেতিয়া এনেককাা লাগে যদি আউট অফ ষ্টক হৈ যায় তেতিয়া প্ৰব্লেম হৈ যাব বস্তু দব পিছত কেতিয়া আহে নাহে সেইখিনি আৰু বহুত
আৰ আমি যেতিয়া মই অ চাইো প্ৰব্লেম হৈ যায় চাইজ প্ৰব্লেম বহুত বেছি। হয় দেই আৰু মানে কি বিচাৰিও নাপাওঁ এইটো কাৰণে মানে অনলাইন এইবিলাকৰ কাৰণে বহুত বেছি ইউজ কৰোঁ যে মোৰ তাতে ভাল চাইছো পাই যাই খুব ভালেই থাকে সটো কাৰণে অলপ ভাল এনে মিছ মিছ ইজ কৰা তুমি
অ অ মিছ'টো মই ইউজ কৰো বহুত আগৰ পৰাই মানে এইটো ইউজ কৰি আছো মই মিছটো তাতে মানে বহুত কমতে বস্তু খিনি পায় নৰ্মেল দোকানতকে নহ'লে নৰ্মেল ৱেবছাইটত কটা বহুত কমতে পাই বস্তু খিনি আৰু মেটেৰিয়েল টোও বহুত ভাল ভাল থ ক
অ আৰু মেটেৰিয়েল ভাল থাকে মই তো বেছি মিচ্ ইউচ কৰো মানে মিচ মানে কি যিমান খুচৰা খুচৰি বস্তু যেনেকে ঘৰৰ ডেক'ৰেচনৰ কাৰণে মানে আৰু এইবিলাক আৰু আজিকালি কি হৈ হৈছে জানানে মান কি আমি গ্ৰছিজ যে হয় ঘৰৰ যিমান বস্তু খোৱা বস্তু চব্জি হওঁক চব অনলাইনে অৰ্ডাৰ কৰি দিওঁ এতিয়া ইমান বৰষুণ হৈ আছে ন কেতিয়াবা আলচি লাগি যায় আমাক নহ'লে গৰম দি থাকি আজি লাগি যায় তেতিয়া কি কৰো ফ্লিপকাৰ্ট পৰা মিনিচ পৰা অৰ্ডাৰ কৰি দিওঁ ইমান জল্দি বস্তু আহি যায় হয়নে নাই
অ অ সেইটোতো হয় সেইটো মানে বহুত ভাল কৰিছ টো দিকে কাৰণ এতিয়া কোনে ইমান দোকানে দোকানে যাইকে চব্জি বেলেগ বেলেগ তাৰ পৰা ল'ব তাতকে ভাল এটা চাইদত যাইকে অৰ্ডাৰ কৰি দে গোটেখিনি বস্তু তো আহি যায় ধুনীয়াকে দহ মিনিটতে
নিদ হওঁক আৰু ফিভ। কাৰণ ইমান ভাল ন সিহঁতে চোৱা। তোমাক যি লাগে পুৰা ফ্ৰেচ বস্তু আনি দিব। চব্জি অৰ্ডাৰ দিয়া, তুমি আলু অৰ্ডাৰ দিয়া ন', মানে যি অৰ্ডাৰ দিবা ইমান ফ্ৰেচ আহি যায় আজি সেইটো বিলেংকিতে কি কৰিছে গম পাইছ নে? এইটো, প্ৰিন্টিং মানে কি তোমাৰ কিবা প্ৰিণ্ট লাগে, জেৰক্স লাগে, এইটোও কৰি আনিব। দিয়ে।
অ' হয় নেকি?
আহ। মানে কি, অ' অ' আমাৰ কলেজত মানে এডমিট কাৰ্ড লাগিছিল দে। ত বহুত বহুত বচ্ছা এ এ ৰাতিপুৱা মানে এডমিট কাৰ্ড টো জেৰক্স কৰোৱা নাই, এতিয়া এক্সাম দিব লাগিব। কি কৰিব, এইটো এডমিতটো দেখাব লাগিব ন, মই যেতিয়া কলেজ গলো চাইছো যে চবে ব্লিংকিত কৰি আছে, মোৰ চ ব্লিংকিতত কি কৰি আছে স ইহঁ ক কৈছে যে প্ৰিন্ট আউত অৰ্দাৰ দিছো, আহি আছে। সঁচাকে যেতিয়া চাইছো তাক ইমান ধুনীয়াকে প্ৰিন্ট আউত ওলাই আনি দিছে। মানে তাতে কি কৰে তোমাৰ কি প্ৰিন্ট লাগে এই এইটো লয়। জেৰক্স টো যে টো খোজাৰ পিছত ইমান ইমান ধুনীয়াকে পুৰা বেগত বিংকিত বেগত
অ' ভালেই তেনেহলে দোকান বিচাৰি বিচাৰি কাৰণ, নৰ্মালিটো চব দোকান খোলা নাথাকি, চব টাইমত, অ' তেতিয়া আৰু ভাল হয়।
ইমান আমাক এ এইটো কি কয়, অ' ভাগৰ নালাগে মানে কি বহি বহি আজিকালি চব কামে হৈ যায়।
সেইটোতো সঁচাই বহি বহি স খিনি কাম হলে ভাল আৰু, ইমান দৌৰি থাকিব নালাগে অত তত যায়গে।
এইটোৱে আগতে আমাক মানে এই, বতৰৰ ওপৰত ইমান বেয়া লাগে ন' যে কিবা বৰষুণ দি আছে নহ'লে ৰ'দে দিয়ে, ওলাই যাব ইচ্ছাই নাযায় আজি চোৱাচো ইমান বৰষুণ দি আছে হয় নে? এইটোৱে, বজাৰ যাব টাইম নাপ পাম, মন নাযায় কি চা এ এতিয়া যদি কিবা এটা অনলাইন হল কৰি দিওঁ দশ মিনিটে আহি দি দিব।
অ', সেইটোতো হয় কাৰণ বৰষুণ বতৰত গোটেই কিচাৰ থাকে, লেতেৰাবোৰ থাকে। লওঁতে খোজকাঢ়িলে তো পিছফালে লাগি লাগি যায় ন কাপোৰ চাপোৰ গোটেই লেতেৰা হৈ যায় সেইকাৰণে ভাল আৰু পৰা অনলাইন শ্বিটো
এইটোয়ে মানে কি বেচিকেলি মানে কি ক এনে আ লাই লওঁ কাপোৰ চাপোৰ বেছি অনলাইন নলও কিন্তু এই খোৱা মানে গ্ৰচাৰীজ বস্তু হ এইবিলাক অনলাইনে কৰো সদায়
অঁ অঁ মানে গছলি খিনি ভাল কাৰণ আমাৰ যি হয় ন বস্তুতটো অৰ্ডাৰ দিব লাগে ইমান বিচাৰি থাকিব নালাগে দোকানত গ'লেতো আৰু ইমান টাইম কনজিউম কৰে ইয়ত যাব লাগে তত যাব লাগে। দেৰ ঘন্ট মান লাগেই দেৰ দুই ঘন্ট মান কিন্তু অলাৰত আৰু কি দহ পাঁচ মিনিট মান ভালকে বহ কে বস্তু এটা এটে যি যি লাগেক্ কৰি অৰ্
অঁ অঁ এইটোয়ে আহিও যায় ইমান ভাল আৰু তোমাৰ যদি কিবা বস্তু ডেমেজ- তো আহি যায় ন তেনেকে আমি একবাৰ গাখীৰ লৈছো দে ত গাখীৰটো কি হয় জাস্ট গেছত দিছো আৰু ফাটি গ'ল। তেটিয়া আমি ভাবি বোলো যে আমাৰ চব পইচা তাৰ লচ হল ন তেতিয়া আমি ডাইৰেক্ট কমপ্লেন দিছো তাতে। কমপ্লেইন দিয়াৰ পিছত আমাক কৰি। ৰিফাণ্ড কৰি দিছে পইচাটো।
অ সেইটো আকৌ ভাল। কাৰণ অফলাইন দোকান বিলাকত গ'লে বস্তুতটো বেয়া আহিলে সিহঁতৰটো দুখ। নাই নহ সিহঁতেটো পইচাও নিদিয়ে ঘূৰাই। বস্তু এক্সট্ৰাকে নিদিয়ে অল সিটো ভাল যে ডেমেজ প্ৰডাক্টটো দি দিয়ে আৰু। পইচা ঘূৰাই।
অ আৰু তোমাৰ দোষ দিব যে আপুনি চাই পিনে। লোৱা নাই এনেকে কব কিন্তু অফলাইনত ইমান ভালকে সুবিধা দিছে তেনেকুৱা।
উম অ সেইটোতো হয়। আৰু মানে অনলাইনত ইমান ভাল মানে কৰি দিছে বৰ্তমান আমি যিকোনো বস্তু অৰ্ডাৰ দিওঁ। হয়টো আমি এক্সচেঞ্জও কৰিব পাৰো ৰিটাৰ্ণো কৰিব পাৰো পইচাও ঘূৰাই পাও এতিয়া বাকী অফলাইন দোকান। অফলাইন দোকান বিলাকত গ'লে কি হয় কিছুমান দোকানত থাকে নহ কি। বস্তুটো ৰিটাৰ্ণ নহয়। নহলে বস্তুটো সলনি বেলেগ এটা বস্তু ল'ব পাৰিব ৰিটাৰ্ণটো আমি।
অ অ এইটো এইবিলাক বস্তুটো বহুত বেয়া লাগে কিন্তু আজিকালি অনলাইনটো। বহুত দেভেলপ কৰি আছে অফলাইনটোক আমি বেয়া কোৱা নাই কিন্তু। অনলাইন বহুত বেছি ডেভেলপ। কৰি আছে হয়নে।
অ অ সেইটোতো হয় মই এবাৰ জিন। ল'বলৈ গৈছিলো। মানে কি হ'ল জিন্সটো মই। তাতে চাইকে আহা নাই আহি। কেঁচা মানে বহুত মানে অলপ দিগ। তাৰ পিছত পিন্ধাতে বহুত ডাঙৰ হৈ গ'ল। ত' সেনেকৈ তাৰ। তাতকে মানে সৰু চাইজৰ জিন্সটো মানে। তাতে নাছিল। এতিয়া মোৰ প্ৰব্লেম হৈ গৈছে। মানে এটা পইচাটো সিহঁতে ঘূৰাই নিদিয়ে। মোক কৈ আছে কিবা বেলেগ এটা বস্তু। বেলেগ এটা বস্তু।
অঁ এইটো একচুৱেলি এইটো ৰোল নহয় এইটো ৰোল নহয় দেই কিন্তু কিছুমানে দোকান এনেকে কয় যে কৈছে যে তুমি যদি বস্তু বস্তুটো লৈছা ঘূৰাব বিচাৰা যদি তোমাক আৰু কিবা ল'ব লাগিব, এনে পইচা ঘূৰাই নিদিয়ে, অঁ - অঁ।
অনলাইনত সেইটো ভাল, যদি চাইজ টো যদি বেলেগ মানে দিগদাৰ ও হৈছে, চাইজ টো সৰু ডাঙৰ কে ল'ব পাৰি ৰিটাৰ্ণ কৰি কে, এক্সচেঞ্জ কৰিব পাৰি বস্তুটো, সেইটো আকৌ ভাল।
কৰি দিয়ে আমাৰ পইচাটো।
অঁ-অঁ সেই তো আকৌ ভাল দুদিনতে পাই যায় পইচা টো ঘূৰাই।
অঁ-অঁ।
আৰু গোটেইখিনি পইচাই দি দিয়ে।
বহুত ভাল লাগে, এইটো বস্তুটো হয় ন। অঁ। এনে লাষ্ট তুমি কি শ্বপিং কৰিছা, এনে কৰিছা নে গাঁৱত যেতিয়া গাঁৱত গৈছা গাঁৱত যায়
নাই গাঁওত যায় কি শ্বপিং কৰা নাই কাৰণ গাঁৱৰ লোকেশ্যন টো দিব লাগে ন। আৰু গাঁৱত ইমান দিনটো থকা নাই যে বস্তুটো অৰ্ডাৰ দিলে ইমান জল্দি আহি যায় গাঁৱত।
অঁ-অঁ গৰ মানে গাঁৱত এইবাৰ মই গাঁৱত এনে অৰ্ডাৰ দি দিছিলো দচ দিন মান লাগিছে আহোতে। ত' কেতিয়া কেতিয়াবা মানে অনলাইনত এইটো বচ বেয়া লাগে যে কেতিয়াবা-কেতিয়াবা মানে অৰ্ডাৰ টো দিলে কৰি দিয়ে, লেত কৰি দিয়ে আহোঁতে।
অঁ কেতিয়াবা নিজে কেনচেল হৈ যায় বচ
অঁ - অঁ। কেতিয়াবা নিজে কেনচেল হৈ যাব নহ'লে ডিলে কৰি পেনে লেট কৰি দিয়ে, এইটো বস্তু অলপ বেয়া লাগে নহ'লে বাকী ভাল লাগে মোক শ্বপিং কৰি দুটাই অফলাইন আৰু অনলাইন দুটাই।
অঁ-অঁ সেইটোতো হয়।